উম, কি কৰিছ? ময়ো এই বিছনাখনত এনেই পৰিছো।
ভাত খালি?
ভাত খালো। তই?
খালো দে, মাহোতে কি কৰিছে?
উ মাহতে শুইছে এতিয়া আৰু কি কৰিব এতিয়া আৰু।
ঠিকে আছে তেন্তে।
কি দি খাবি?
আজি দালি ভাত। ভাজি, এই গৰমত কি খাবিনো এদালে খাবলে মন যায়।
তাকে মাছ মাংস খাব মন নাযায়ে।
উম, কৈছেহে গৰম মাছ মাংস খোৱা মজা বেলেগ। বৰষুণ দিছিলে নেকি তন্তপিনে?
অ। অ, আগবেলা অলপ বৰষুণ পেলাইছিলে কিন কিনিয়াকে, তন্ত ফালে দিছিলে?
অ, দিছিলে বেছি সময় নহয় অলপ সময়।
বাকী তোম উম, বাকী হেৰি তোমা স্কুললে গৈছিলি নেকি আমাৰ?
ক'ত?
স্কুললে।
যোৱা নাই মই স্কুল নাই, নাই যোৱা নাই।
এবাৰ বোলে কিবা পাতিব বোলে স্কুলত ডিচেম্বৰ মানত?
ডায়মণ্ড জুবলি পাতিব বোলে।
মিটিঙত গৈছিলো যোৱাবাৰ।
উম।
প্ৰিন্সিপালে মাতিছিলে আমাক তাৰপাছত তাকে ভাবিছো যাওঁ নেকি কিন্তু গলে যাম ত-তই যাবি?
মই নাযাওঁ। আমাৰ লগত মোৰ লগত সেইখন স্কুল কোনো কানেকশ্যন নাই।
উম,
কা নাযাও মই।
তাকে আৰু স্কুলডাল চেঞ্জ কৰি পেলালে পূৰা।
আমি থাকোঁতে কৰা নাছিলে, এতিয়া কি চাবি একে। পিকনিক নিছে জান?
সঁচা ভাই আমাৰ এই ভাইটিহঁতক লৈ গৈছে।
অ, গুৱাহাটী নিছে, আমাক আমি থাকোতেতো এক ওচলৈ নিনিলে তেজপুখনো নোফুৱালে।
স্কুল বিলাকে ধৰি ল, নিবলৈ লৈছে যে সেই লোকক দেখি কুকুৰা কৰা কৰিছে আৰু।
যিয়ে নহওঁক আগতেও নিছিলে দে কিন্তু, এতিয়া এইট আমাকতো তেতিয়াও নিদিছিলে।
আগতেন নিছিলে।
আগতেও নিছে বেলেগ বেলেগ স্কুলৰ আগতেও নিয়ে।
বেলেগ স্কুল, বেলেগ স্কুলতো দিয়েই, আমাৰ স্কুলখনহে আছিলে।
আমাৰ স্কুলখন একোন পৰা একোনি নিয়ে।
উম।
কিবাৰ জানো কি মন গ'ল।
তাকে আজি আজি ঈদ। এতিয়াৰ আগতে ধৰি লওক ষ্টাফ টো যে এইডাল কি বুলি কয় টিচাৰ বিলাকৰ যোনটো ষ্টাফ যে মাষ্টৰৰুম। বিলাক।
অ কেইটো।
উ সেইবিলাক এতিয়া একেবাৰে তোমাক কি কৰিলে জানো এই আমি যে ক্লাছ নাইন। নাইন নাইন আমি চাবলৈ জোনটোৰ ক্লিলাচত আছিলো।
আহ।
এই যে বিল্ডিংটোলে খটখট দি উঠি যায়।
অ'! এই চিৰিত যে উঠি যায়।
তাৰ অকণ অপজিত চাইডে তোমাৰ এই আমি যে পানী চানী ভৰাব পাৰো যে।
অ'! সেইকন যে, বক্স-বক্স কেইটা যে, আছে যে, তাত ন'।
পুৰা একদম ওপৰলৈ উঠাই দিলে পুৰা এতিয়াকে ওপৰত থাকে টিচাৰ্ছ বিলাক।
তাত আহি বনাইছে যে।
এ, সেইবিলাক সেৰি
এই আগটো যে আমি যে পানী লওঁ যে পানী তলত যে ওপৰ যে এটা বনাইছে।
অ সেইবিলাক সেইবিলাক এই ষ্টাফ। ওপৰত আছে ওপৰত। অ ওপৰত তোমাৰ হেৰি এ এটা ফ্লপত আছে। তোমাৰ এটা ফ্লত আছে হেৰি এ মাচটৰ মেন মাছটৰ বিলাক। মেইন মেইন মতা মানুহ বিলাক মতা মানুহ বিলাক। অ আকৌ মাইকী মানুহ বিলাক তলত আছে।
আৰু কে তলতো।
এনেকে তলো ক্লাছ তলৰতো নে মাছটো ক্লাছ। একে ওপৰতো টিচাৰ বিলাক থাকে যোনবিলাক উ মতা। মানুহ বিলাক আকৌ একে। তলৰো তোমাৰ মাইকী মানুহ বিলাক বাকী প্ৰিন্ঞ্চিপাল ছাৰ মোৰ একেই একেই হৈ আছে বোলা।
আহ নাজানো এখন। ভালে বনাইছে বাৰু বেয়া বন নাই দেই ইমাননো।
ভাল বনাইছেো ভাল বনাইছে ইফালেও বোলে বিল্ডিং বনাব বোলে ইটো চাইডেও।
ন্ কি হেৰি ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়োৰ ছেকেণ্ড ইয়োৰ।
উম ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কৰিব চাগে দে চাগেহে।
পঢ়িব কোনে, ক'চোন তই?
মানে কি উ অ মানে কি। জানো মানে আমাৰ স্কুলত ফাষ্ট ইয়েৰৰ ছেকেণ্ড ইয়েৰ নচলিব।
এনে নচ মই দেখি দিম তাক।
মানে কিবা কিব বেলেগ ধৰণৰ চাইভিন মাষ্টৰ বিলাকে আমাক ন।
আমাক বেছি বেয়া পায়, বেলেগৰ কথা নাজানোঁ।
কিবা মানে কিবা আমাক মানে বস্ত। কিমান কিবা আমি আগৰ জন্মত কিবা পাপ কৰিছো নেকি?
আমাক কেই-কেইটা আছিলে! পাঁচটা নে ছটা। আমাকে টাৰ্গেট ৰাখিলে।
ছা।
আমাকে বেয়া পাল কে ন জানো দেই এই। চব নহয়, এজনীৰ কাৰণে। চব, বাকী খিনিয়ে ভালেই পাইছিলে। এই এয়াপা মানে কি হ'ল। আমাক চবেই বেয়া পাব নহ'লে।
ত
এনেই আগতে ঠিক আছিলে দেখাাইোনোৱ বেয়ানকো ভাল মাতে িচাৰ চিচাৰ চিনিয়
কোনো অকণ কথাাত বৰ লাগি যায় না
কি ক
অকণ-অকণ কথাত বৰ লাগে।
অ বেছিকৈ মোৰ লগত
উম সেইটোয়েই তোৰ লগত বুলিও নহয় মানে ধৰি লও মানে যাক বেছি বেয়া পায় মানে সখিনি ত লগত লাগি যায় আৰু তও যেতিয়া গুচি গৈছিলি ন স্কুলৰ পৰা
উম
তাৰ পাছতো মানে মানে ধৰি লও যাক ভাল পায় যাক ভাল পায় তাক যাক বেয়া পায় মানে বেয়া পায় আৰু মানে চব ক্ষেত্ৰতে বেয়া পায় মানে যিয়ে নহওক মানে
কিন্তু চব নাছিলে আকৌ চব
চব চিচাৰ এনেকা নহয় অ' মানে তোমাৰ ধৰি লও, কিবা এ চেমিত ধৰি লওক এ আমি যে এইবিলাক বজাও যে তাত বিয়াৰ কৰিব কাৰণে একসট্ৰে নামাতে জানো
অ মতে
অ তাতো ধৰি লও খেলি মেলি কৰিলে তাতো বকে কিবা কিবি ধঢেৰ কিবা ত আমাকো আমাৰ আমাকে মুকি দিয়ে আৰু মানে মানে ধৰি লও চাউণ্ডাল বেয়াাহে চাউণ্ডালোতো সেই তেতিয়াবা বেয়া আজিলৈকে ভাল চাউনড এটা আনিব নাই থামি থকা পাই উম তাৰ আকৌ বকন বকনিডাল দিব আমাৰ আমি কি কৰিব পিম ন আমি কঙি দিলে হ'বাৰিলে নতুন এটাাদা আৰু এতিয়া
অকল হেৰিজনীহে পকে বাকী নব নবকে নহয় সট সেইটো সহন্ত ভুল সেহতে আনি দিব লাগে
উ চাপৰটো চাপৰটো একো বকিব নোৱাৰে চাপৰটোো বকিলে আকৌ দুদিন পালি
চাপট চাপট ক থ কি নহলে
উাপ বিয়া পাতিলে বোলে উম জেখা মোৰ ফটোখনো হোৱাটছপত দিম চেড কৰিম
বা কেতিয়াহে গমেই নাপাওঁ
এন বাবুৱে একদম আইফোন চাইফোন লৈ বাবু পইচা জানো ক'ত পাইছে মই নাজানো আৰু নাপায়
বেলেগ পইচা পাইছে মানে যি দেখিছো আমি ওলাই আহহাবা দেখোন গোটেইখিনি বোলো ধুনহে হৈছে দেখোনচোন
তাকে মানে স্কুলখন কি স্কুল কি হছ জানো মানে বহুত মানে কি উ আমাৰ মাষ্টৰ বিলাকে মানে এই পোৱালী বিলাক ঠিক কৰিব যোৱা আৰু আৰু পঢ়ুৱটো ভাল কৰিবলৈ গৈ পেলাই বহুত বেগ হৈ গৈছে মানে এতিয়া কিছুমান আজিকালি ধৰি লও জেন জি পোৱালি বিলাক আহিছে না আজিকালি ইণ্টাৰনেটটো বহুত ভৰাল হৈছে
সেইটোৱে
থাকোতে আমি থাকোতে আমাক ইনষ্টাগ্ৰামত এটা একাউণ্ট বনাব নিদিয়ে এতিয়া আকৌ জ্ঞান ভাৰ্থী বুলি এটা কাউণ্ট আছে
সেইটো তিচাহন্তও জানে ন
উম সেইটো সেইটো কি এইবিলাক এতিয়া কিয় এইবিলাক কৰিচ তওঁতে মানে
আৰু আমি যেতিয়া খুলিছিলো আমাক কি কৈছিলে
অ, আমাক বুলি নহ অ, চবকে - চবকে যিমান চবকে একাউট বে বেংকৰ একাউ একাউ উৰাই দে এতিয়া - এতিয়া কি হৈছে এতিয়া তোনতেওটো একাউণ্টটো বনাই আছ বুজি পাইছ এতিয়া চিষ্টেমটো।
এতিয়া মানে বেছি যিমান পাৰে পোৱালি আনিব চাই আছেমান মানে স্কুলখন ফেমাচ বনাব লৈ
চাই আছো উম, এতিয়া এতিয়া ধৰি লও এ এনে চাবিচোন তই এই বুলি মাৰিবি আমাৰ স্কুল খনৰ নাম মাৰিবি তই আহিব তাতে পষ্টবিলাক দিয়া চাবি তই।
আছে - আছে মোৰ পলিৱ কৰা আছে।
মই নাই মই নাই দিয়া পল চল নাই দিয়া নাই কৰা।
ৰচোন এতিয়া চাবি হা সন্তে যে এইটো কৰিছে সেইটো সন্তে পইচাও পাব এডমিশ্যন কিমান ল'ব ভাল ভাল পোৱালী।
তাকে এই ই অৰুণাচলী পোৱালি সোপাই আহে তাৰ বাহিৰে কোন আহে নহয়।
অৰুনাচলৰ আহে নেক বাকী নাহে লোকে এ আমাৰ লোকেল পোৱালি এটাই মোক কি কয় তোমাৰকৌ বো বাই তুমিয়ে নাই লোৱা মানুহ বোলে অ, পছে আমাৰ বোলে তাৰ চেনছ লগোৱা আছে ম যেতিয়া মই কিকম বোলো মই নাজানো দে মই ওলাই আহিলো কেতিয়াবা তে। তেনেকে কৰে।
হয় - হয় দেচোন সিটো যি দেখি তাকিব আমাৰ তহতৰত থাকিলেও আমাৰ যে বাথৰুমডাল নাই একৌ লেতেৰা বাাৰথৰুমডাল। আমি কৰ প্ৰাইভেট স্কুল খত মানে কি এখন প্ৰাইভেট স্কুলত মানে তই বাথৰুম নোহোৱা মানে বহুত লাজৰ কথা মানে। চৰকাৰী খনৰ বেলেগ কথা চৰকাৰী খনত আজিকালি মানুহে পইচা খাই দিয়ে। কিবা কিবি কৰে ভালকে কাম নকৰে। সেইটো বেলেগ কথা কিন্তু এই প্ৰাইভেট স্কুলনৰ এলিষ্ট মানে টয়লেটতো এিষ্ট চাফা হ'ব লাগে। আমাৰ টয়লেটটো অৱস্থা নহয় অ, আৰু উম
প্ৰাইভেতটো বেলেগ নেকি এতিয়া প্ৰাইভেট নহয় মই যোনখন টান সেইখনত পঢ়িছিলো। কিখন পাই ভাল কয় কিন্তু ক'বলৈ গ'লে আমি যোনখন পঢ়িছো এইখন যে চাৰিখনে আছে চেন্টেল। চেণ্টেল বুলি কয় চেণ্টেলত তেনেকুৱা থাকে নে তইলেট তই ক?
উম - উম সেইটো হয় বাৰু। এ এতিয়া এতিয়া মানে মানে আমাক এতিয়া জ্ঞান ভাৰীয়ে বুজি পাইছে যে অ' মানে চচিয়েল তেটো আহিব লাগিব।
ব জলদী বুজি পালে।
সিটো গম পাইছে কৰিছে যে ষ্টুডেণ্ট বিলাক মানে এসোব হলেও আগত আছে।
হ'লেওব নো আমাৰ আকৌ বেয়া কৰিলে যিমান নিজিনকৌ।
কিবা কৰিছে।
বেছিককে মোক আৰু হেৰি লগত কৰিছিলে মানে বাকী টিচাৰ্জৰ কথা নকওঁ এ - এ বেছি কৰিলে। অ' আইতাই আইতা আইতা কি হ'ল জানো মই
জানো মোক খবৰ খতি নাই কৰা মই দেখাই নাই।
এই মৰিলে যে সিদিনাখনকে বেম পাতি দিব জামকে মাংস ভাত খাম মইতো আগৰ পৰাই কৈ থৈ দিছো মই ভাবি। পৰীছিলে যে মাজতে কিয় ক'বা স্তিমৰ কাৰনে কৰিব পৰা নাছিল নেকি?
এই সডাল পঢ়া নাছিল নহয় সেইডাল হৈছিলে কিডাল আমি যে কৈছিলো ৰেম্পৱাক কৰে বুলি।
অ'অ।
এডালে পৰা নাছিলে মানে পৰিছিলে ঘৰত পৰিঢছিল হোবোলা মানে পৰাঢ় নাই। কিবা বেমাৰ আছিল না মানে কিবা লেঙে লেঙেৰা খোজকাঢ়ে মানে।
এইটো পাপৰ ফল পায়
আমি, আমি তেতিয়া কলো আৰু হেৰি বুলি ধৰি লও এই ৰেম ৰেম অক কৰে বুলি। সেইটো
অ' হেৰি বিয়া নহয়।
কাৰ?
আমাৰ কম্পিউটাৰ চাৰক যে ভাল পাইছিলে যে, কে ৰখিয়ে থাকে যে
চুম-চুমন
এ নহয় নহয়। এইজনী যে এই যে ক্লাছ- চাছ কৰি থাকিলে, পৰীক্ষাটো মাজে ভাবিয়ে থাকে যে।
অহ' য়েছ য়েছ শাৰমিছ থা
উম, বিয়া।
হাত বেঁকাডাল।
বিয়া নহয়।
তই কেনেকে পালি?
মোৰ নিজৰ নহয় নিকি?
তোৰ নিজৰ নেকি? কোন, কেনেকে নিজৰ হয়?
মোৰ মাহী য'ত বিয়া দিছে, মানে মূহাৰ বায়েকৰ ছোৱালী।
কাল, কাললৈ বিয়া কাৰ মানে কাৰ, কলে বিয়া হৈছে।
কলৈ বিয়াইছে সেইটো ভালকে নাজানো দেই কিন্তু বিয়া বুলি গম পাওঁ অহা মাহত নেকি নে? তোৰ কেতিয়া সেইটো ভালক ইমান নাজানো খালি জানো আও ফিক্স হৈ আছে।
অ বা, বা! বহুত দিনৰ মূৰত বহুত বয়সত বিয়া পাতিছে পাই! আমাৰ বা লগৰ হয়।
বহুতয ভয় গছে
বয়স হৈছেতো বহুত বয়স হৈছে পঢ়াত চোকা বাৰু কিন্তু ইয়া- বয়স, বয়সডাল বহুত হ'ল এতিয়া আৰু এতিয়া বয়সত বিয়া পতা দিশ, দিন নাই আৰু
এ, কিমাননো বয়স খিনি কিমান তো বায়ে কিমান?
মোৰ বাৰ এতিয়া থাৰ্টি ওৱান, থাৰ্টি টু
থাৰ্টি টু, উ মোৰো বা থাৰ্টি টু মোৰ বা জনী আমাৰ ঘৰৰ ওচৰত খুৰা ছজনী
নহয়, কৈ বিয়া হ'ল, বিয়া হ'ল। এই ছোৱালী মানুহ বিলাক উন্ত্ৰিছত, ত্ৰিশত বিয়া হবই লাগে।
জানো, মাতিব থাকে তন তক খাবলে।
যে কোনটোন স্কুল ঘৰৰ ওচৰৰ বাইপাজনী
নহয়, স্কুলত।
উম আমাক চিনি পালেহে যে ন
টিচাৰ্ছখিনেয়ে ষ্টুডেণ্টখিন নামাতে জানো?